হেল্ল
হেল্ল
হেল্ল
হেল্ল', অ শুনিছানে হেল্ল'
অ শুনিছো শুনিছো। এয়া মই এতিয়া বৰ্তমান তোৰ ফেনৰ তলত শুই আছোঁ।
ভাত-পানী খালা?
হা হা।
ভাত-পানী খালা?
ভাত-পানী খোৱা নাই, মানে ৰাতিপুৱাটো খালো এতিয়া দিপৰীয়াটো খোৱা নাই, তুমি?
দুপৰীয়া খোৱা নাই ন। হেল্ল' হেল্ল' শুনি আছানে?
অ বাকী কিবা কৰি আছা কাম-বন?
এতিয়া কাম কৰা নাই বাৰু। তুমি?
এইয়া আছো এনে মানে বিজনেছ-চিজনেছ কৰাৰ কথা ভাবি আছো। তুমি কিবা বিজনেছ কৰিছা নেকি?
কৰিম বুলি ভাবিছো বাৰু।
মানে কেনেকাধৰণৰ বিজনেছ কৰিম বুলি ভাবিছা?
মানে তোমাৰ গাহৰি ফাৰ্ম এখন আৰু ব্ৰইলাৰ ফাৰ্ম এখন মানে খুলিম বুলি ভাবিছো। যদি তুমি পাৰ্টনাৰশ্বিপ হ'ব বিচাৰা হ'ব পাৰিবা আৰু।
মানে মানে ভা ভাবিছোঁ কি ঘৰত পুখুৰী এটা মানে খান্দি আছো দেই।
অ অ
ওপৰতে মানে ব্ৰইলাৰফ্ৰাম খুলিম পুখুৰীটোৰ ওপৰতে ব্ৰইলাৰফ্ৰাম খুলিম। তেতিয়া মানে ধৰক ব্ৰইলাৰে যোনটো মানে ৱেট ৱেষ্ট কৰিব যোনটো মানে ধৰক ব্ৰইলাৰ যোনটো মানে পায়খানা কৰিব, ধৰক পুখুৰী পৰিব পুখুৰীৰ পানীত পৰা খিনি মাছে খাব। আৰু যোনটো মানে ব্ৰইলাৰ যোনটো যো যো আমি দানা দিওঁ হয়নে?
আকৌ যে মাছটো নাখাব যে মানুহে যে।
মাছটো খাব কিয় নাখাব মাছটো খাব আমি থৰি না মানুহে গম পাব।
গাঁৱৰ মানুহে নাখাব না। আৰু তাতো মানুহে তাত
হুম হুম
মানুহে নানামিবই পুখুৰীতে, তুমি যাক জাল মাৰিব দিবা সি নানামিবই পুখুৰীত
বেলেগ আমি বস্তু এটা ব্য ব্যৱস্থা কৰিছোঁ বাৰু সেনেকুৱা মানে বেলেগ এটা কিবা এটা মানে বস্তু এটা আৰু। তাৰপৰা ধৰক মাছখিনি ধৰক ইয়াৰ পৰা ধৰক, মানে ধৰক মাছটো মানে তে দু দু দুভাগ কৰিছে মানে দেই। মানে বুজিলা হেল্ল' মানে সিটোপ এটা খোল মানে সিটোপ এটা মানে খুলি দিম আৰু। জাল পাতি দিম মানে জাল পাতি আকৌ ইটো পুখুৰীত পেলাম মানে পানীটো।
অ অ অ ততো লেতেৰাখিনিটো যাবগৈ না তাত।
লেতেৰাখিনি যাব গৈ মাছটো হেৰি কৰিব বাৰু বেলেগ আৰু মানে মানে কিবা বিজনেছ কিবা বেলেগ কিবা ভাবিলে হে অকল গ গ গাহৰি এটাই কিবা আছে।
হা হা
মানে কিবা বেলেগ বিজনেচ কিবা আছে নে, নে অকল গা গা গাহৰিটোৱে আছে আপোনাৰ।
গাহৰি ফাৰ্মখন খুলিম বুলি ভাবিছো। মানে মই এতিয়া
আপোনাৰ নে নে নেট
বাৰু গাহৰি ফাৰ্মখন হৈ গ'ল মোৰ মানে গাহৰি আনিব লাগে মানে দশটা বাৰটামান আনিম আৰু।
অ আচ্ছা আচ্ছা। বাৰটা মান আনিবা।
অ এনে তোনৰ মানে তোমালোকৰ ফালে টুগুৰি-চুগুৰি আছে নেকি?
অ আছে আছে পাবা পাবা।
অ অ কণ্টেক্ট কৰিবা তেনেহলে আছে যদি।
অ কৰিম কৰিম।
ত তোমালোকৰ ফালে কেনেকুৱা, কেজি কিমান কেজি, দুুগুৰিত কেজি কিমান?
বগীতিং বুলি কয় যে যোনটো ধৰক আপোনাৰ এয়া অইল আনে যে তাত জুখি দিয়ে মানে জুখি কিনে দিয়া হয় আৰু।
অ', অ' মানে কিমানকে লয়?
আপোনাৰ এশ টকা।
এশ টকা । পাৰি কণ্টেক্ট কৰিবি।
হয়-হয় বাকি এনেই যোৱা নাই? এ ফুৰিব ক'তো ফুৰিব ফুৰিব লৈ নাই ক'তো।
ফুৰিবতো যাম বুলি ভাবিছো আমি। আমি মানে হেৰিত যাম বুলি ভাবিছো তোমাৰ এয়া কি কই টাৱাং যাম বুলি ভাবিছো।
অ' আমি মানে পোন্ধৰ তাৰিখে প্লেনিং বনাই আছোঁ মানে।
আমি মানে পোন্ধৰ তাৰিখ মানে-মানে তোমাৰ নহয় আমি দছ তাৰিখ যাম পোন্ধৰ তাৰিখ ষোল্ল তাৰিখ মানে গুচি আহিম মান তাৰ পিছত আমি বেলেগ ক'বাত যাম মানে।
অ' আচ্ছা মানে পোন্ধৰ তাৰিখে যাম মানে পোন্ধৰ তাৰিখে গৈ পেলাই বস্তুটো আমি ঘূৰিব যাম মানে আৰু মানে এক সপ্তাহ কাৰণে যাম আমি তাত।
আমিও টো এসপ্তাহ কাৰণে যাম দচ তাৰিখে যাম ষোল্ল তাৰিখ বা সোতৰ তাৰিখে গুচি আহিম আমি।
অ' আচ্ছ-আচ্ছা তোমালোকে কি কি মানে কিহত যাবা মানে? অ' জাম জাম। বাইকত ন হয়-হয় বাই মানে যদি-যদি ভাড়া কৰি যোৱা নহয় ভাড়া কৰি গ'লে মানে গাড়ীত অকন মানে অসুবিধা হয় আৰু কিবা কিবি।
অ' মানে তোমাৰ ধৰ ছা গাড়ীত গ'লে ফিলিংটো নাহিব কিন্তু তোমাৰ বাইকত গ'লে ফিলিংটো আহিব আৰু।
হয়-হয় তাকে, তাকে।
খুলা মেলা ।
ৰাখি কেনে যাব পাৰিবা জেগাও চাই যাব পাৰিবা হয় নে?
হা হা?
মানে কৈছো ৰখি ৰখি যাব পাৰিবা কৈছো।
অ'।
বাকী পঢ়ি আছনে বাৰু এতিয়া?
পঢ়ি আছোঁ আৰু মই বৰ্তমান মই এইবাৰ মানে বি এ ফাৰ্ষ্ট ছেম।
আচ্ছা ছেম ন?
উম, ফাষ্ট ছেম ন?
বাকী ফাষ্ট ছেম মানে ফাষ্ট কত পঢ়িলা?
ফাষ্ট তুমি মই হেৰিত পঢ়িলোঁ এইয়াত অ', ইয়াতে পঢ়িছোঁ মানে তোমাক পিছত কন্টেক কৰি ক'ম বাৰু এইটো কথা ক'ত পঢ়িছিলো
বাকী আৰু?
খবৰ খাতি ভালেই বাৰু উম তোমাৰ?
ভালেই-ভালেই আজিকালি আৰু এটা আছে নহয় ইউটিউব ইউতিউবত আপুনি তুমি ধুনীয়াকে হেৰি কৰিব পাৰি বাটো। ভিডঅ' বনাব পাৰা নহয়, ট্রাভেলিং যাবা নহয়। ট্ৰেভেলিং কৰিলে মানে এইয়া ইউটিউবত
ইটোত মানে অ' ব্লগ বনাব পাৰিম বাৰু। ব্লগ বনাব পাৰিম আমি আৰু ফটো চটো দিব পাৰিম। ব্লগ বনাই পৰা মিনি ব্লগ বনাব পাৰিম।
ক'ৰবাত থাকিলে ধৰ থাকি কিনে ভিডিঅ চিডিঅ ইডিট কৰি ধৰ তাতে মানে প্লেচ যে ভাল ন হয়নে? ভাল ভাল প্লেছ যে তাত ধৰক কেপচাৰ কৰি কেনে মোবাইলত দিব পাৰি।
তাকে আৰু কি হয় দশ তাৰিখে যাম বুলিটো ভাবিছো আৰু কি হয়।
দশ তাৰিখে যাব ন? আমি পোন্ধ তাইখ -অ, আমি পোন্ধৰ তাৰিখ মানে যাম। আমাৰ গ্ৰুপ এটা আছে মানে তাত গ্ৰুপত সোমাব নেকি?
অ, কি গ্ৰুপ?
আমাৰ ৰাইডিং গ্ৰুপ ধৰক। আমাৰ ইয়াত ৰাইদ চাইদ গৈ থাকে ন ইয়াৰ পৰা। মানে আপোনাৰ ধৰক গ্ৰুপ এটা আছে। অ, অ তুমি কো -কোনদিনা যা- যোৱা আমাক ক'বা মানে তোমাক হেৰি কু - কুৰি -কুৰিয়াৰ কৰি পঠাম। তোমাৰ লাইফ জেকেট যে। সৰী লাইফ জেকেট নহয় চৰি, তোমাৰ যোনটো মানে জেকেট হয় মানে ৰাইডিঙৰ। এতিয়া বৰ্তমান মই গুৱাহাটীত আছো।
অ গুৱাহাটীত, অ, গুৱাহাটী কি কৰা তুমি?
মানে গুৱাহাটিত মই বিজনেছ কৰো মানে অলপ।
অ বিজনেচ কৰে অ, অ, অ, গুৱাহাটীৰ অ, গুৱাহাটীৰ ক'ত থাকা? গুৱাহাটীৰ ক'ত থাকা?
গুৱাহাটী মই গণেশগুৰিত থাকো। হয় হয় তোমাৰ ধৰা ৰ মেতেৰিয়েল বিলাক বনাও। বনাও এইবিলাক যে আমি হাৰ্ড চাবি কিন্তু মই ইউচ কৰো যে। সেইবিলাক বনাও তোমাৰ তাকো এইটো অইলটো বনাও। অইল মানে ধৰা তোমাৰ এয়া বাচন ধোৱা অইল। হয়।
তাকেই আমি বনাইছাও। আপুনি এইটো বিজনেছ কৰো ক'লে পাৰে কিন্তু দেই।
অ, মই মানে বিজনেচ টো মানে তোৰ মই কৰি আছো বাৰু বিজনেচ। এতিয়া লাহে লাহেকে। মানে তোমাৰ ব্ৰইলাৰ এখন ফাৰ্ম খুলিলোঁ ধৰ তোমাৰ মই খুলিলোৱে বাৰু। মানে ব্ৰইলাৰহে আনিব লাগে তাতো আৰু গাহৰি আনিব লাগে মানে। মই ভাবিছো নিজে আনিম আৰু এ মানে তোমাৰ ব্ৰইলাৰ আনিম তোমাৰ পাঁচশ মান গাহৰি বাৰটা বা পোন্ধৰটামান আনিম আৰু
হয় হয়। মই সেইটোৱে ভাবি আছোঁ। মানে মই এতিয়া গাঁৱত যাম ন। গাঁ ধোৱাৰ আগতে মই এই পুখুৰীটো মানে খুন্দিলো যে তাত মাছ -মাছ এৰিব আছে তাত আৰু। মাছ আৰু ব্ৰইলাৰ ফাৰ্ম খন উম। কিন্তু বনাব আছে।
অ ঠিকে আছে।
হে হেল্ল' কি কলা?
এনেই তোমালোকৰ ফালে ভাওনা- চাওনা পাতিলে কি নাই?
অ পাতিলে, পাতিলে ভাওনা হৈ গল আমাৰ ইয়াত। আমাৰ আচিল ইয়াত আমাৰ
অ অভিমাইন্দপত অ। পাদ নাই লোৱা নেকি?
নাই, নাই পাৰলো নাই আমি ভাল আ চালো মানে এইবাৰ ভাল লাগিল চাই বোলে
তাত হ'ল, আপোনালোকৰ তাত হল ভাওনা
হল -হল -হল দে
কেকি নানছিল হেল্ল', হেল্ল',
হেল্ল',
অ কি কি নাট আনিছিল নাট খান কি আছিল তোমালোকৰ
হেল্ল',
হেল্ল শুনিছেনে?
মানে এয়া নেটৱৰ্ক নাই যে।
অ নাটখন কিনেনে নাট আনিছিলে? হেল্ল' শুনি আছে নে? তোমাৰ নেটৱৰ্ক নাই চাগৈ ন। হেল্ল',
ৰাত আমান মান হেৰি আনিছিলে পৰাখ ৰাইট জলাহ বৃন্দাসুৰ পুৰত
অ আচ্ছা আচ্ছা পৰাশ ৰাজয় এটা বিনাশ হবত ন।
বাকী ভাওনা ঠিকেই গ'ল।
ভাওনা বাৰু ঠিকেই গ'ল বাৰু ভালেই হ'ল ভাওনা।
অ বাকী তুমি এইটো খুুলিছানে ষ্ট খুনিছানে? নামটো কৈছানে ষ্টক মাৰ্কেটিং
নাইন
নাই ন তুমি সেইটো কৰিবলে পাৰা তুমি কদিং শিকিব পাৰাটো। বাকী এনে অনলাইন লাৰ্ণিং কিবা কৰি আছে নেকি কম্পিউটাৰ। অলাইন লাৰ্ণিং শি এ শিকি
অ অ শিকি আছো শিকি আছো।
তাত কেনেকা পাইছে সি কেনে
মানে ভালেই আৰু। ভালে হৈছে বাৰু শিকাটো, হা।
এতিয়া তাত গৰম কেনে তোমালোকে গৰম গৰম।
গৰমতটো বহুত বেছি আছে অধিক মানে আছে আৰু। তোমালোকৰ ফালে?
বোলে নক'বা আৰু এই এতিয়া গৰম নহয় বহুত বেয়া গৰম দিছে এতিয়া আৰু।
আৰু আগষ্টত আছেহে গৰম দিব। আৰু আগষ্টত গৰম দিৱস।
আৰু দুটা মাহ আৰু দুটা পাছত আৰু তোমাৰ ঠাণ্ডা পৰিব তেতিয়া হয় নে। হেল্ল'
খাইছিলোঁং হয়।
অ
ঠাণ্ডা দিনতে ভাল লাগে আৰু।
উ ঠাণ্ডা দিনতো এ ভাল এতিয়া ক'ব গ'লে ইমান দাটো বেছি। গমি গাতাতো পৰা একদম গছনি নাই নাই এতি টাউনত ইয়াত। গুৱাহাটী, হেল্ল',
উম উম।
এতিয়া পুৰা গছ গছনি মানুহে কাটি দিছে। কোম্পানী বনাইছে কিবা কৰিছে সেইকাৰণে গছ গছনি কাৰণে নাধাকাই কাৰণে ৰ'দটো দিছে বেছি আহিছে।
আমাৰ এইফালে মানে আছে।
অ। দিয়া বাৰু ঠিক আছে ন। হেল্ল' এতিয়া শুনি আছে নে? অ অ দিয়া দিয়া ঠিক আছে অ ঠিক আছে হ'ব হ'ব দিয়া।